অ', শুলি নেকি?
কি কৰিছ? হা!
এ এনে আছোঁ শুইচনে নে শুইচ নে বুলি সুধিছো।
অ', নাই শোৱা।
শুৱা নাই?
শুম আঅ এনে ফেনৰ তলতে বহি আছো গৰম ভাতকেইটা খাই লৈ।
অহ',
শুম আ
উম মই সেইয়া বহি আছোঁ ওপৰত আহি অকমান বতাহ লাগি আছে যে ভাল লাগিছে।
অহ',
ইমান গৰম পৰিছে আজি আকৌ
অ' তহঁতৰ সেইফালে বৰষুণ পৰা নাই ন?
নাই পৰা নাই। তহঁতৰ পিনে পৰিছিলে নিকি?
আমাৰ এইফালে বৰষুণ, ন অ' অকণমান পৰিছিলে কিন কিনকে তাৰপিছত আৰু নপৰিলে আৰু সেই হা, উম
উম' কামপুৰৰ ফালেও বৰষুণ পৰি আছিলে। উম'
অ',
বৰষুণ এজাক, পৰি দিলে ধুনীয়া ঠাণ্ডা লাগি যায় নহয় মানুহবিলাক
এ, এতিয়া বৰষুণে পৰি থাকিব লাগে মোৰ মতে ঠাণ্ডা গ তেতিয়াহে গৰম নালাগিব। এ, অকণমান বৰষুণ পৰি অকণমান ৰ'দ দিলে আকৌ উম' অকমান বৰষুণ পৰি অকণমান ৰ'দ দিলে আকৌ গৰম লাগে।
উম' বেছিহে গৰম লাগে তেতিয়া
বেছিহে লাগে নহ'লে বৰষুণে পৰিব লাগে নহ'লে ৰ'দেই দিব লাগে।
ৰ'দেই দিব লাগে অ'
উম' বৰষুণ অকণ পৰি দিয়াৰ পিছত আকৌ যি গপ গপনি ধৰিব থাকিব নোৱাৰি আৰু মানুহ আৰু
অ', বৰষুণ দিয়াৰ পিছত আকৌ গপ গপনি ধৰিব।
অ',
পত উম' ধান চান ৰুইছ নে কি পথাৰত?
অ', আমাৰ ধান ৰু ৰুইছে আউ হেৰি কৰিছে হাল বাই কৰি
অ তোৰ চাগৈ ভাগৰ লাগি আছে আৱ ন এইকেইদিন
অ এইকেইদিন ঘূৰি ফুৰা ধান আৰু এতিয়া কাম বন ধানৰ ধান ধানৰ দিনত কাম ধেৰ ওলাই নহয়
ভাগৰ লাগা নাই নে মোৰ ঘৰত থাকিয়ে ভাগৰ লাগিছে
অ মোৰ এ ভাগৰ লাগিছে আকৌ কিমান ঘূৰিব
আকৌ হাজিৰা মানুহ ভাত পানী দিয়া কষ্ট হয়
অ কষ্ট হয় আকৌ তেওতো কৰিবই লাগিব আউ উম এতিয়া আজি ঘূৰিও ফুৰিছো দিনডাল
অ দীঘলীয়াকে কালিঅ পা
কালিঅ পা কম ঘূৰি আছোঁ মই
অ তেও যে এতিয়ালেকে আছ শুৱা নাই এতিয়ালেকে টোপনি ধৰা নাই যে তেও
নাই আৰু মোৰ টোপনি নাহে পুতুককে মই ৰাতি অঁ অঁ ৰাতি মোৰ টোপনি নাহে
মই আকৌ এতিয়া সোনকালে উঠিব লাগিব সাতটাতে তই আকৌ কাইলৈ স্কুল নপঠাও যদি আকৌ দেৰিলৈকে শুবি আৰ
অ দেৰিলৈকে শুম আৰু কাইলৈ দেৰিলৈকে মানে হেৰিটামানলৈকে শুম আৰু আঠটালৈকে বা চাৰে সাতটালৈকে শুম আৰু উঠিবই লাগিব এনেই সোনকালে উঠিব লাগিব অ মই আকৌ সোনকালে হেৰি উঠি চোতাল সাৰিব লাগিব নহলে আকৌ মানুহে চব মানুহে সাৰাৰ পিছত চোতাল সাৰিবলৈ বেয়া লাগে নহয় লাজ লাগে
সেইটো এ টো উম মাৰ আকৌ চোতালখন মেইন আকৌ সোনকালে সাৰাটো আগৰ দিনত তাত বুলিয়ে নহয় আৰু চবতে আৰু গাঁৱত টাউনত সে আৰু চোতালত মানুহো নাই কাৰণে যেতি নাহাৰিলেও নাই আৰু
নেসাৰিলেও নাই ঘৰটো সাৰতে সাৰি থৈ দিলে হৈ গ'ল
হৈ গলা আউ
আমাৰ এতিয়া আগ ধৰ চব মানুহে সাৰাৰ পিছত তই পিছত সাৰিবি গৈ লাজহে লাগিব
অ
সেইটো কাৰণে মই সোনকালে উঠিবই লাগে চোতালখনৰ কাৰণেই উঠিব লাগিব তই
উম কি মানে সোনকালে উঠাটো ভালো নহয় আকৌ সোনকালে উঠিলে গাটো মনটো ভাল লাগে দেৰিলৈকে শুলে গাতোত অ অ সোনকালে উঠা দিনাখন আকৌ দেৰিলৈকে শুই থাকিলে দিনতো এলাহ এলাহ এলাহ কৰিয়ে যাব সেইকাৰণে সদায় সোনকালেই মানুহে উঠিব লাগে আমিহে ভুল কওঁ এলাহতে দেৰিকে উঠো
এলাহতে ৰাতিপুৱা উঠিব মন নাযায় তাতে এতিয়া গৰমৰ দিন নহয় ৰাতি শুৱা দেৰি হয় টোপনি নাহে গৰমত গৰমত টোপনি নাহে
অ ৰাতিপুৱা সোনকালেহে শুনি পোৱাচোন
অ ৰাতিটো মানে সোনকালে পোৱাই ৰাতিটো ছুটি যে
অ
সেইটো কাৰণে সোনকালে উঠিবলৈ উঠিলে
সোনকালে উঠিবলৈ বহুত মৌজ আছে কৰো কিন্তু সেই কেইদিনমানৰ পৰা নাই কিয় জানো সেইকাৰণে ভাবিছো আজি শুব লাগিব
সেইটো কাৰণেটো পাৰা নাই গৰমটো বেছি তাতে শুৱা দেৰি হয় টাইমটো পুতুককে যাই গৈ বাৰটা এটা বাজে গৈ শুৱতে কৰোতে
অ
আকৌ ৰাতিপুৱা সোনকালে পোহৰ হৈয়ে চাৰিটাতে প আক চাৰিটাতে আৰু চাৰে তিনটা চাৰিটাতে পোহৰ হয়ে
অ চাৰিটাতে পোহৰ‌ হৈয়ে চাৰি তাতে চাৰে তিনিটা চাৰিতাত হয় পোহৰ
টেং টেংকৈ ৰ'দটো দিয়ে
অ সেইকাৰণে বহুত দেৰি হোৱা নিচিনা লাগে যে উঠি আহো আৰু উপায় নাই
সেইটো কাৰণে
টো লাই শুই থাকি একো বেয়া লাগে ন অ সেই
শুই থাকি বেয়া লাগে মোৰো হে তেনেকুৱা হয়
বৰষুণ পৰি থাকিলেও ভাল আকৌ।
ভাবো একে ঢেৰ টাইম হ'ল আ আজি আ বুলি। এ কিন্তু তই ঘড়ীটো চাব যেতিয়া ৰাতিপুৱা চাম টাইমটো একেবাৰে ঢেৰ টাইম হ'ল বুলি ভাবো, কিন্তু ঘড়ীতো চাবিও পাঁচটা বাজিছেহে টেং টেংকে ৰ'দডাল দিয়ে। ৰ'দটো কথা কচোন টেং টেংকে দিয়ে। উম'। হে সেই টো
তোৰ বাঢ়ি আছে এতিয়া।
উম।
উম।
তাৰপৰা কি অঁ শুলে।
অ' তাৰপৰা ইহঁতে কি কি শাক চিঙিলে তেতিয়া?
অ এহেতি শাক একেবাৰে হেৰি উম ঢেৰ শাক নিলে আমাৰ ঘৰ পা ছিগি আজি। কচু কলা কচু নিলে তাৰপিছত আকৌ এয়া হে এই এ কি বুলি কয় ইয়া ৰঙালাও আগ। আকৌ হেয়া হেৰি মৰিচা ঠাৰি।
ডাঙৰ হৈছে নে মইচা ঠাৰি?
অ হৈছে ইমান নাই নহয় কেইডাল মান নিজে হৈছিলে, আ এইবাৰ পেলোৱা।
অহ'
হেআ উঘালি নিলে, তাৰ পিছত আকৌ হেৰি কি চোকা টেঙা শাক কেইডালমান আছিলে সেয়া নিলে লৈ গৈছে আকৌ জলকীয়া, কি কি? কি লাগিছে নো অ জলকীয়া জলকীয়া আছেগে নে?
উম', পুলি নিছে নে জলকীয়া চিঙি নিছে?
জলকীয়া হেতি লৈ গৈছে ছিগি।
অ জলকিয়া লাগিছে যদি কেঁচা জলকিয়া কেইটামান লৈ আহিব লাগিছিল নহয়।
এ মই খেনাখন যোৱা মানে উৎপাতকে গ'লো যে ধান্দাই নহ'ল। এইবিলাক চিগি কৰি পকি আছে আজি জলকীয়া হ তপা তপা সেহঁতৰ জলকীয়া
উম।
এ দীঘল দীঘল মাইকৰ জলকীয়াটো যে হেয়া জলকীয়া। তাৰপিছত আকৌ হেৰি সৰু সৰু ফিঙি জলকীয়াটোও আছে।
হয় নেকি ‌? সৰু অকমানিকা টো?
অ অকমানিকটো সেয়া নিলে পকী আছিলে।
নিজে চিঙি চিঙি থৈ দিব লাগে পকি থাকিলে।
উম' পকি আছিলে হেয়া দি পঠাইছোঁ, সিহঁতৰ জলকীয়া নাই যে।
উম' এইবাৰ এই পকিয়ে থাকে। আজি চিঙিছ নহয় পৰহিলে মানে আকৌ পকিবই, মই আকৌ ইমান জলকীয়া
পেলাই তই নিকিনাকে হৈ যাবগৈ। উম জলকীয়া গুৰি কিনি আনা সেইবিলাক ধৰ সেইয়াত পিছি পেলাই থৈ দিব পাৰিবি। ইমান দাম জলকীয়া, শুকান জলকীয়া খিনি যে আৰু দাম বেছি লয়, এশ টকাতকে পাঁচশ হে হাতৰ মুঠিত আহা কেইটামানহে দিয়ে গম পালি।
অঁ
ঘৰ জলকীয়া এচালনী ইমান শুকুৱাই অহা প পকা চিঙি থেইকিয়া
অ, মোৰ সেয়া পকি থাকে তলতে হৈৰি হৈৰি যাম মই জলকীয়া মানে খাব নোৱাৰা হলো। আজিকালি জ্বলা হয়।
সেইটো নহয় নহয়, পিছত বেলেগকে বনাই দিবলৈ কিনি আনিব লাগিব তেতিয়া উম। সেইকাৰণে মানে সদায় ধ্যান ৰাখিবি, সেইবিলাক, ছিগিবি চিঙি পেলাই একদম এনেই একো বস্তু নেখেৰাবি, চিঙি পেলাই একদম শুকুৱাই থৈ দিবি। বেচ বেচিবও পাৰিবি বেচিলে বহুত টকা শুকান।
অঁ।
অ, জলকীয়া মানে আলাই আথানি কৰিলে টকা পইচা সেই, অঁ টকা পইচা অভাৱনাতনত জলকীয়া
অ, আৰু এজোপা বোলো লাগিছে।
দিলেহে দিবি।
অঁ।
ভালে আছে দে, ভাত দিছে, মাটিতে দিছো আও। অ, মাটিতে দিছে অঁ।
এ একে সেইজোপা ভালকৈ লাগিছে আও। সেইজোপা চিগাই নাই কিন্তু নিজে নিজেহে সৰি সৰি পৰিছে। অঁ, নিজে হৈছে সেইযোৰ
নিজে সৰি সৰি পৰিব সুবিধা নিদিবি আও, আধা পকুতে আধা পকুতে ছিঙিলে হ'ল আও।
নহয় অ সেইটো নহয় কি হৈছে জানো জলকীয়া জোপা ঢেৰ লাগিছে, কিন্তু সৰি সৰি পৰিছে তলত। কিয় নাজানো আও কিবা বেমাৰহে লাগিছে নে কি হেনে। গেলা নাই কিন্তু।
পোক চোক, পোক চোকে ধৰিছে নেকি পোকে খাই কৰে নেকি।
ঠাৰি ডালত কুটি দিয়ে নেকি।
অ, সেয়া কীটনাশক দোকান আছেচোন ঘৰতে সেয়া আনি
অঁ আছে।
পেলাইক দোকান পা আনি পেলাই দি মাৰি দিবিচোন, হ'ব দে। টোপনি ধৰিছে অ‍ঁ হ'ব দে।